অ, শুনিছো।
অ, কোৱা।
কি কৰি আছে?
মই এই চাহ খাই আছিলো, এতিয়া।
হয় নেকি, অ, অ, খবৰ পাতি ভাল?
উম, ভাল ভাল তোমাৰ?
অ, মোৰো ভালেই বাৰু, এনে চাহৰ লগত কি খাই আছিলে?
সেইটো তোমাৰ বিস্কিট, তাৰ পাছত আলু চপ, নিমকি এইবোৰ খালো।
অ, হয় নেকি? ঘৰৰে ন ঘৰতে বনোৱা নাই আলু চপ।
নহয়-নহয় কিনি আনা।
অ, কিনি আনা এনেই আপুনি বনাইনে? ঘৰত কিবা কিবি ৰেচিপিবোৰ।
অহ, অ, সেইটো ব, সেয়া বাৰু বনাও বনাব জানো বাৰু।
হয় নেকি অ, এনেই কি কি বনায় ঘৰত? এনে ভাল লগা ৰেচিপিটো। হয়নে, নহয় আপোনাৰ ভাল লগা ৰেচিপিটো কি আছে। এনে। বনোৱা।
তেনেকাতো বহুত ধৰণৰ আছে। যেনেকে আহ পনীৰ আছে, মাছ আছে।
হয় নেকি? আৰু পনীৰ, মাছ। ঘৰতে মানে নিজে ট্ৰাই কৰে। মাংস অ, হয় নেকি? মই বাৰু নিজে মানে খানা চানাটো নিজে বনাওঁ মানুহ ময় অকলে থাকোঁ। গুৱাহাটীত সেইকাৰণে মানে ৰুমত বনোৱা যায় নিজে খানা চানা। তাৰপিছত আ আপোনাৰ মানে আপুনি বনাব জানিছেই ধুনীয়া কৰে বেছি ভাগ। আপুনি ঘ, ঘৰত কি ৰান্ধি খেই বেছি ভাল পায়।
ঘৰত কি বে, বেছি ভাল পাৱা ৰন্ধেই এনেতো নৰ্মেলিত ভাত চবজি এইবোৰতো ৰন্ধা হৈয়ে থাকে ন, অ, মাছ। মা, থাকে আমাৰ ঘৰ দেই।
হয় নেকি? অ, ৰেগুলাৰ মাছ। ছ খাই নেকি আহ, এনে। কেনেকুৱা ধৰণৰ মাছটো খাই ভাল পায়। ডাঙৰ না সৰু না?
সৰু মাছ ভাল পাওঁ মই বেছিকে।
হয় নেকি? অ, মইো বাৰ সৰু মাছেই ভাল পা ও আমাৰ ঘৰতো মানে মাছটো খায় মানে তেনেকুৱা ঘৰত। ঘৰত গ'লে মানে মাছ খায় এনে মই ইয়াতে থা শিকিলে মানে মাছ চাছ বনাবৰ কাৰণে অলপ এলাহা লাগে, খালে মানে মাংসই বনোৱা যায়। মাছতটো বনাবলৈ অলপ ভয়ো লাগে কি। এবাৰ মানে ট্ৰাই কৰিছিলো এই তেলটো মানে চিটকি যায় নহয়।
উম, হয়।
এ, মাছ। ছ, বাল্লছ হৈ যায় কেতিয়াবা হয় হয় মাছটো কেতিয়াবা ব্লাষ্ট হৈ যায় সেইকাৰণে ভয় লাগে, সেইকাৰণে তেনেকুৱা বনোৱাই নাই মানে টাৰই ই কৰা নাই মাছটো, আপোনি বাৰু। আৰু মানে ঘৰত মাছে বনায় মাছ বনাইকৈ ভাল পায় বাৰু।
অ' নহয় মানে তেনেকুৱা নহয় যে মই অকল মানে মাচি ভাল পাওঁ। অ' বনাই মানে বেলেগো বনোৱা হয় যেনেকে আমাৰ চিকেনত থাকে মাতানো থাকে ত' সেয়াও
অ' চিকন মটন সেই আ বনাই মানে। বেছিকৈ আমাৰতো মোৰ
খালি মানে কি বেছিকে বেছিকে মানে ঘৰত মাছ থাকে আৰু।
হয় নেকি বেছিকে মাছ বনাই বাৰু অ' আমাৰ মানে বেছিকে ইয়াতে আমাৰ ঘৰত গ'লে মানে তেনেকুৱা মাছ মাংস নাখায় ঘৰত।
আৰু সেইটো কেনে শাক পাচলিয়ে খায়। আপুনি শাক পাচলি খাইকে ভাল পায়নে?
হা হা ভাল পাওঁ যেনেকে আজি আমাৰ ঘৰত বনাইছে কচু ক কলা কচু থাকে যে
হয় হয় ক'লা কছোঁ।
উম, ক'লা কস্তু বনাইছে তাৰ পাছত তোমাৰ আহ পুদিনা চাটনি বনাইছে তাৰ পিছত তাৰপিছত গুন্দুৰো বনাইছে গুন্দৰো গুন্দৰ চাটনি।
সেইটো দেখোন কৰ'ৰবাত নাম শুনিছিলো মই।
তাৰমানে কি হৈছে তাৰ মমানে একচেলি আমি য'ত মানে আগতে আছিলো মানে মোৰ মানে মাৰ ঘৰ দেউতা ঘৰ তাতে মানে নেপালী মানুহ বহুত বহুত মানে আছে হা ত'
হয় মই শুনিছোঁ।
হা ত' তাতে মানে মোৰ মানে পেৰেন্টছ শিকিছে তাতে খাবলৈ কাৰণে তাৰপিছত ৰিচেন্ট মানে নেপাল গৈছিলে আহ ত' নেপালৰ পৰা গুন্দ্ৰৰু লৈ আহিছে।
গন্দুক লৈ আহিছে নেকি হয়।
মই মানে খাই আজি হে ফাৰ্ষ্ট টাইম ভাল পাইছোঁ ইমান দিন ট্ৰী কৰিছো বা ওচৰত মানে তাতে মানে দেউতাৰ ঘৰত মানে আহ হেৰি তোমাৰ নেইবাৰেও মানেচি কিন্তু ভাল পোৱা নাই। কিন্তু আজি খাই ইমান টেষ্ট লাগিছিল ইম একদম।
হয় নেকি অ' আমাৰ মানে তেনেকুৱা ঘৰত খাই গুন্দুকটো এনে বনাই কেতিয়াবা মই আহোঁতে লৈ আহোঁ। এ আৰু গুন্দুকটো মানে টেষ্টি লাগে একদম চাটনি সোৱাদ ছিগি মোকটো এই জোল বনাই খাই
অহা হা যিত মই ভাল নাপাওঁমই আজি বনাইছে তোমাৰ আ নহৰু দিছে টমেটৰ দিছে জলকীয়া দিছে একদম পুৰা বনাইছে ঔ মই ইমান টেষ্টি একদম।
হয় নেকি এইটো গৰমত খাব ইমান ভাল নালাগে ঠাণ্ডা ঠাণ্ডাত খাই কেনে একদম বিৰাট ভাল লাগে। এই গুন্দুকৰ চাটনি জোল এনেকুৱা গৰমত ইমান তেজটো পোৱা নাযায় ঠাণ্ডা দিনততে বেছিকে খোৱা যায়। ভালে লাগে বেয়া নালাগে আহ। আৰু মোৰ বাৰু তেনেকুৱা কেতিয়াবা আনো কেতিয়াবা বনাই খাওঁ ইয়াতে। আৰু তেনেকুৱাকে মাছ মাংসই বেছি বনাইকৈ খাওঁ নহ'লেতো অনলাইনতে কেতিয়াবা অৰ্ডাৰ কৰিকৈ খাওঁ এাহ খেলে মানে বনাবৰ কাৰণে এনেই আজিতো বাহিৰতে খালোঁ বেছিভাগ বাহিৰতে খোৱা যায়। আৰু কেতিয়াবা ৰাতি বনাব এলাহ লাগিলে ৰাতি কেতিয়াবা বাতটো অলপ বেছিকে বনাই যাও নহয় সেইটোয়ে কেতিয়াবা বেয়া যে নহয় গৰম ন বহুত ভাতটো মানে ৰাতিপুৱা অ' ৰাতিপুৱা বনোৱা ভাতটো মানে দি আভেলি খাবই নোৱাৰি। এনেকুৱা স সেইকাৰণে অ বেয়া হৈ যায় সে বেয়া ভাতটো আকৌ খালে মানে পেটটো বেয়া হয় নহয় তাৰ কাৰণে খাবই নোৱাৰি অহ এনে শাক শাক পাচলিত বেছিকৈ ভাল পোৱা মানে আপোনাৰ শাকটো কি আছে
এ শাকৰ ভিতৰত শাকৰ ভিতৰতো বহুত শাক আছে পালেং শাক আছে ঢেকীয়া শাক ভতুৱা শাক খুতৰে শাক তাৰপিছত তোমাৰ সৰিয়হ শাক
সৰিয়হ শাক অ সৰিয়হ শাকতটো মই খাই পোৱা নাই সৰিয়হ হাকটো খাই পোৱা নাই মই সৰিয়হ শাকটো খাই পোৱা নাই অ নাই বোৱা খোৱাদ নাই নাই পোৱাই নাই ট্ৰাই কৰা নাই এই পালেং শাক লাই শাক এইবোৰ হয় নেকি এ মোক বেছিকে খ্ষুত্ৰ হয় নেকি অ ত ষ্টটো কে কেনেকুৱা থাকে আৰু তে তিতে থাকে নেকি
নাই নাই নাই সেইটো একচোৱেলি কি হয় যেতিয়া তেতিয়া থাকে যিটো বুঢ়া পাতটো হয়েই তি লাগে বা যেতিয়া ফাৰ্ষ পাতিয়া মানে ওলাই ন একদম কুমলীয়াটো সেইটো তোমাৰ নালাগে
অঁ মানে মই ট্ৰাই কৰা নাই তেনেকুৱা আৰু তাৰপিছত এইটো বেছিো মোক খুতুৰা শ্ৰাকে ভাল লাগে
হা সুতৰে শাকো ভাল লাগে পালেং শাক তাৰ পাছত তোমাৰ ঢেকীয়া শাক
হয় হয় ঢেকীয়া শাকটো মই ইমান ভাল নাপওঁ খ খাইছো কিন্তু ইমান ভাল নাপাওঁ কণীৰ লগত বনাই নহয়
উম হুম মোৰ ঢেকীয়া শাক টো ঢেকীয়া শাক টো যেনেকে বনাই দিয়ে তেনেকে ভাল পাওঁ কণীৰ লগত দিয়া বা উইাউট কণী দিয়া ইভিন তোমাৰ দালিত দিও বনাই ইমান টেষ্ট লাগে দালিত উম দালিত তোমাৰ ধে ধেকীয়া শাক আৰু কঁঠাল গুটি দিয়ে তাৰপিছত লাষ্টত নেমু চেপি দিয়ে বহুত টেষ্টি একদম
এই দালিৰ লগত কঠাল গুটি বিৰাট ভাল পাওঁ মই দালি লগত কঠল গুটি দিয়ে নহয় সেইটো ভাল লাগে আৰু তাৰপিছত আৰু দালিৰ লগত কচুও দিে বনাই নহয় কিছুমানে
উম হম আজি আমাৰ বনাইছে দালি লগৰ লগত কচুৰিৰে কচু আৰু তোমাৰ কন বিলাহী বুলি যে কয়
উম উম এইটো কচু চচুটোো আগত খোৱা নাছিলো এই লকডাউনৰ পিছতে খাবলৈ শিকিছো আগত মানে তেনেকুৱা কেতিয়াও ট্ৰাই কৰাই নাছিলোঁ কচু তাৰ পিছত শাক পাচলি ইমান খোৱা নাছিলো যেতিয়া লকডাউন হল কিয়া আৰু জংঘল কিবা কিবি কষ আছে সেইবোৰতো নামো নাজানো সেইবোৰো খাইছিলো বহুত খাইছিলো তেনেকুৱা খোৱা যায় আৰু
নহয় আগতে মানে ট্ৰাই কৰা নাছিলো আমি যেতিয়া লকডাউন হল মানে শিকি শিকিলো মানে কি কি খোৱা বস্তু ব অ জানা নাছিলো খাবৰ কাৰণে কেনেকুৱা কি কি কচু খাই সেইবোৰো শিকিলোঁ তেনেকুৱাকে শ শাক পাচলি খাব লকডাউনৰ পিছতে সিল আগৰ ঠিকা নাছিলো
উম
আৰু এনে তোমালোকে মানে শাক পাচলিটো খাই থাকা?
উম হুম উম শাক পাচলিও খোৱা হয়। কিন্তু গৰম দিনৰ শাক পাচলি মোৰ একদম পচন্দই নহয়। এই ভাত কেৰেলা, লেচেৰামাহ, পটল খালি এইবিলাকে ওলাই, খালি এইয়ি খাই থাকিব লাগিব গোটেই গৰম দিন।
অঁ অঁ অঁ আৰু ঠাণ্ডা দিনত যে ফুলকবি তাৰপিছত এ ধনিয়া পাতবোৰৰ সোৱাদটো ভাল লাগে, তে তিয়া ঠিণ্ডাত, এনে আৰু তাৰপিছত ফুলকবি সেইবোৰতো ইমান ভাল নালাগে।
উম হুম হুম।
একে একেটাই বস্তু খাই থাকে ন চিজনত মানে, এতিয়া অ' মই জিকা খাইকে ভাল নাপাওঁ তিতা তিতা লাগে, জিকা ভোল কিয় বা।
নাই ভোলটো ভোল জিকা ভাল পাওঁ, ভোলতো মই দালিত দিলেওঁ ভাল লাগে, উম তোমাৰ চিকেনত দিলেওঁ ভাল লাগে চব্জি বনালেওঁ ভাল লাগে মানে চবতে খাব পাৰো, কিন্তু কি হয় মোৰ এইটো বিষৰ প্ৰব্লেম আ ছে যে হেইতু খালে পুৰা বিষবিলক আৰম্ভ হৈ যায়, জইণ্ট পেইন বিলাক।
হয় নেকি? অ' মোকতো ভোল কিয় বা তিতা তিতাই লাগে? আগৰ পৰাই, অ' দিয়া। ঠিক আছে দিয়ক, আপোনাল লগত কথা পাতি ভাল লাগিল।
হা মোৰো ভাল লাগিল তোমাৰ লগত কথা পাতি, ঠিক আছে। উম ধন্যবাদ।